কি কৰি আছা?
কি কৰি আছা?
সেয়া, কটল চটল খালোঁ। তুমি, কি কৰিছা?
ময়ো বহি আছোঁ, কটল শছ্য বওলাই।
অ। ময়ো খালোঁ, কঁঠাল এটা আনিছিলে, খাই কেনে বহি আছোঁ। কাম চাম কৰিলা নেকি?। অ', কাম চাম কৰিছা?।
কৰা নাই, কৰিম। তুমি কৰিছা?।
নাই, কাম কৰা নাই। বহি আছিলো যে, হেৰি
বাছন কেইটা মাজিম, ঘৰ জাৰু দিম।
আলহী আহিছে। চাহ তাহ বনাই দিলোঁ। চাহ। - ত' আলহী আহিছে, চাহ তাহ বনাই দিলোঁ। ঠাণ্ডা চান্দা দিলোঁ। এতিয়া আহিছো, গৰত কাম কৰিবলৈ, গৰৰ কাম লেতেৰা হৈ গৈছিল।
ৰাতি, কণী চনী বনাব লাগিব, দালি চালি আছে। কণী বনাম, হৈ যাব। সি খেলি আছে, তোমাৰ চ, ল'ৰা ছোৱালীবোৰত।
লৰা ছোৱালী খেলি আছে।
কি আহিছে যে, শালিৰিৰ লগত কথা পাতিলোঁ। বোৱাৰীটোৰ বেমাৰ, চাবলৈ আহিছে।
তুমি কি কৰি আছা?।
মই এতিয়া গৰ চৰ, চাফা কৰি আছো, গৰ দৰ এক একদম লেতেৰা হৈ আছে, কি কব মানুহে যে গৰ দৰে একেবাৰে লেতেৰা, শুই আছিলে যে।
সেই চাৰ আহিল।
চাৰ আহিছে।
এতিয়া, আকৌ মোবাইলটো চাব লাগিব। মোবাইলটো, বেয়া হৈ আছে নহয়। উম ছাৰ আহিছে মল চাবলৈ গম পাইছা।
মই কৰিুমা খৰিম।
ছাৰ আহিছে ছাৰ। বুজিছা কি কৈছো। এতিয়া চাৰ আহিল।
মই হাজত ক'ত?
হে ছাৰৰ লগত কথা পাতি আছে ছাৰ আহিছে।
অ'।
এতিয়া মোৰ লাজ লাগি আছে। মই ভাবিছো অকণমান পাছতে এতিয়া হেৰি কৰিছে আগবেলা। এইচ কি গৰম। গৰমত খাইছোঁ কঁঠাল আৰু গৰম লাগি আছে। কি যে কৰিম ভাল লগা নাই, তামোল অকণমান খাব লাগিব মিঠা হৈ আছে প তল খাইছিলোঁ যে মুখখন মিঠা হৈ আছে। আহ, চাৰ তোমালোকৰ লগত গৈছে। মোৰ ঘৰটোৰ একেবাৰে লেতেৰা হৈ আছে জানা। ইমান গৰম দিছে, ভাল লাগে নাই গৰমৰ কাৰণে। মোৰ মোবাইলটো নো কি হ'ল'? গা চা ধুইছে নে, ক ভাত খাইছা? কি দি ভাত খাইছে আজি?
ল'ৰা ছোৱালী খেলি আছে।
ভাত-চাত খালা নেকি? ক ভাত খাইছে ভাত?
খাইছোঁ।
কি দি খাইছা?
মাছ।
কি যে কৰিম ভাল লগা নাই জানা, ইমান গৰম লাগি আছে। অ', ভাত খাইছো, দালি বনাইছিলো। দালি দি, কণী দি, তুমি কি দি ভাত খাইছা? তুমি ভাত কি দি খালা?
মই মাছ বনাইছোঁ। ভাজি বনাইছোঁ, মাছ বনাইছোঁ।
ই সিহঁতৰ ঘৰত আলহী কেইটা আহিলে। সিহঁতক আকৌ ৰন্ধা-বৰা কৰি চাহ-তাহ বনাই খোৱালোঁ। আকৌ আলহী আহিছে, আলহীক চাহ-তাহ বনাই খুৱাই থৈ আহিলোঁ। ঠাণ্ডা দিলোঁ। চাৰিজন মান আলহী আহিছে। কি যে গৰম দিলে আজি, গৰমত ভাল লাগা নাই।
ছোৱালী প্ৰথম পঢ়িব লাগিব। আজি টিউশ্যন আছিল না?
অঁ টিউশ্যন নাই আজি।
টিউশ্যন আজি বন্ধ কৰিছে যেন।
শুক্ৰবাৰ দিনা বন্ধ থাকে।
সেইকাৰণে ঘৰত পঢ়িব লাগব।
উম।
কিন্তু টিউশ্যন শুক্ৰবাৰে দিনা বন্ধ নাথাকে। দেওবাৰে বন্ধ থাকে স্কুলো দেওবাৰে বন্ধ। টিউশ্যনো দেওবাৰে বন্ধ থাকে। তোমাৰ ছোৱালী কোন ক্লাছত পঢ়ে? তোমাৰ ছোৱালী কোনটো স্কুলত, কোন ক্লাছত পঢ়ে? কোন শ্ৰেণীত পঢ়ে তোমাৰ চেৰি ছোৱালী?
মই, কথা
আকৌ তোমাৰ পঢ়া আছেনে নাই, তুমি কোনখিনিলৈকে পঢ়িছিলা স্কুল?
পঢ়া টিউচনত আজি না
তুমি কিমান লৈকে স্কুল পঢ়িছিলা তুমি স্কুল কিমানলৈকে পঢ়িছিলা?
তোমাৰ চলীক টিউচনত দিছা না?
নাই নাই স্কুল টিউচন যোৱা নাই, বেমাৰ আছে যে মোৰ মই সেইকাৰণে লৈ যাব পৰা নাই।
উম উম
দিম স্কুলত বন্ধ কৰিব নহয় গৰম বন্ধত দিম স্কুলত।
কালি এটা পৰিক্ষা আছে তাৰপিছত বন্ধ।
পাছতো আকৌ ফুৰিবলৈ যাবাগে।
কাইলে অংকৰ পৰীক্ষা আছে না?
পিছত তোমাৰ দেউতাকৰ ঘৰলৈ যাবাগৈ ফুৰিবলৈ ফুৰিব গ'লে পিছত কথা পাতিবা নিদি ঘৰত গ'লে কি দি ফোন কৰিবা মোলৈ?
তোমাৰ ঘৰলৈ গ'লে পিছত মোৰ লগত কি দি কথা পাতিবা মোবাইল আছে? তুমি অকলে যাবা নে তোমাৰ হে হেৰি তোমাৰ হেৰিক লৈ যাবা কোনে কোনে যাব?
উম
কি হ'ল কথা নাপাতা কিয়?
ছোৱালী ভাত খালা?
অ'। এতিয়া মই বাচন কেইটা মাজিম। ঘৰ চৰ ঝাৰু দিয়া নাই ঘৰ চৰ ঝাৰু দিম। ইচ কি যে গৰম লাগি আছে ভাল লাগা নাই। ছাৰ আহিছে ছাৰৰ কাৰণে অকণমান চাহ বনাব লাগিব। ছাৰে কব যে শুক্ৰবাৰ দিনা মাতিছিলো মোক খুৱাব বুলি খোৱা নাই
মই ঘৰত কাম কৰিম বাচন মাজিম। ঘৰ ঝাৰু দিম
হা
অ কাম আছে
উম এতিয়াটো ছাৰ আহিছে তোমালোকৰ ঘৰত ছাৰ গৈছে চাহ ছাৰৰ কাৰণে চাহ তাহ বনাব লাগিব।
একো কৰা নাই।
একো নকৰিলেও তো ছাৰ আহিছে চাহ তাহ বনাব লাগিব না। ছাৰৰ লগত কথা পাতিব লাগিব চাহ তাহ বনাব লাগিব মইয়ো যাম ছাৰৰ ওচৰলৈ
উম।
ছাৰ, ছাৰৰ ছাৰৰ লগত কথা পাতিব লাগিব মোৰ মোবাইল টো চোৱা দেখাব লাগিব মোবাইলটো বেয়া হৈ আছে যে। ইচ কি যে গৰম মাৰি আছে না ভাল লাগা নাই গৰমৰ কাৰণে। হ'ব ৰাখি দিওঁ হা ৰাখি দিওঁ।